হেল্ল'।
অ', বাইদেউ কি খবৰ?
ভাল ভাল, তোমাৰ ভাল?
অ', ভালেই ডিনাৰ কৰিলে? অ আচ্ছা! ময়ো কৰা নাই এতিয়ালৈকে। স্কিন কেয়াৰ কৰি আছিলোঁ, উম। এই মুখত ফেচ মাস্ক ইউজ সেইটোৱে ইউজে কৰা নাছিলোঁ মই কিনিছিলোঁ যে।
অঁ।
লেকমীৰ টো ইটো আজি ইউজ কৰিলো মই, মা ইউজ কৰি তাৰপিছত। আ, হেৰি। অলপ সময় স্কিন কেয়াৰ চেয়াৰ কৰি এতিয়া বহিলোঁ, আপোনাক ফোন কৰিলোঁ।
উম, কি কৰিছে তোমাৰ?
পাপিটো একো কৰা নাই, খেলি আছে ইয়াতে।
সি খেলিয়ে থাকে।
উম, পাপে সৰুৱে ন এতিয়া।
সিটোৱে‌ তো।
উম, আজি খানা কি বনাব? মায়ে এতিয়ালৈকে বনোৱা নাই জাষ্ট বনাব।
ময়ো ভাবিছোঁ কি বনাম আৰু কিমান।
অ', কেতিয়া ঘৰ পাইছে যায়? আছে কালি। অঁ। আৰু এই শ্বিলঙৰ কথা যে কলো। সেই শ্বিলঙত মানে মই এনে যাম বুলি ভাবিছিলোঁ ন? প্লেন কৰি আছিলোঁ, তেতিয়া ভাবি যাওঁ নেকি শ্বিলং নে আৰু বেলেগ কোনোবা জাগা চিনি পায় নেকি, ভাল চা একদম পুৰা।
প্ৰথমতে আমি মই ভাবিছোঁ শ্বিলং প্ৰথম গৈ লওঁ, হা। শ্বিলঙতে ফুৰিবলৈ বহুত জেগা আছে, একদম ধুনীয়া ধুনীয়া জেগা আছে। অ, বহুত আছে, বহুত আছে।
অ', তেন্তে ভালে হ'ব।
মজা হব, শ্বিলৰ আগৰ শ্বিলং ঘূৰি
উম।
তাৰ পাছত এদিন বেলেগ প্লেন কৰিম আকৌ মানে এনেকে ফুবলৈ বুলিয়ে যাম আৰু ভালছে মানে।
অঁ কোনে কোনে যাব আপোনাৰ ঘৰৰ মানুহ কোনোবা যাব নেকি?
উম, চাই লওঁ চাওচোন কাক লওঁ।
মোৰ ঘৰৰ পৰা গ'লে আৰু মোৰ মা মাক লৈ যাব লাগিব, বাইয়েতো টাইমে নাপায় বেছি জবতে ব্যস্ত থাকে।
অঁ।
ভাইটিটো জাং কৈছে।
হা
চক্ৰেশ্বৰো যাম কৈ।
হয় নেকি তোক সুধিছিলে।
নিজে কৈছে যাব নেকি শ্বিলং যাম বোলো, ইমান গৰম চৰম পৰিছে চবে ফুৰিব যাম এনেকে বুলি কৈছে।
অঁ, আচ্ছা আৰু ছাৰে শিৱা চাৰে গোৱা গৈছে ন। শিৱা চাৰ আহি ললে যাব পাৰি কিন্তু ছাৰে কিন্তু আগৰ পৰাই কৈ আছিল ব'লা কবাত ঘুৰিব যাওঁ। আমাৰ আগৰ পৰাই কৈ আছিল, আৰু শিৱা চাৰে এমিউজমেট আক এটা ঘূৰিব গৈছিল ন। সেইটো তাপা আহি কিনে ফটো দেখালে, আমাক মোক পিছত কৈছিলে যেতিয়া মোৰ ৱাইফ আহিব তেতিয়া আমাৰ লগত যাবি দে।
উম, এই তেনেকে ভাল নালাগিব।
অ, সেনেকে বেলেগ ফেমিলিৰ লগত ভাল নালাগিব। কিন্তু আপোনাৰ হেৰি আছে কি অ, হা
তেনেকে মানে এ এনেকে লগত বেয়া লাগিব, আমি নিজে গলে ভাল লাগিব যেনো।
অঁ অঁ, নিজে আমি যদি যাওঁ ইয়াত মানে কিন্তু হেৰি আছে তা কি কয় মানে গুৱাহাটীত বহুত কেইটা অ এমিউজমেট পাৰ্ক আছে এমিউজমেণ্ট পাৰ্ক যাব পাৰো কিন্তু এদিন ছুটি লৈ পুৰা মজা ঘুৰি আহিব পাৰোঁ অঁ, ভি আই পি টিকেট এটা লৈ কেনে আৰামত পুৰা বস্তুটো উঠি ঘূৰি পিনে খাই পিনে আহিব পাৰিম। মায়ো বহুত দিন ঘৰত আছে নহ নে বৰ হৈ আছে চাগে।
উম, সেইটোয়েতো কৰিব লাগিব তেনেকে গৈ মই ভাবোএইকেইটা কৰি তাৰপিছত আমি বেলেগ বেলেগ জেগাতো যাম দেই।
অঁ বেলেগ বেলেগ আৰু বহুত জোগা আছে যোৱা কাৰণে ন, আমাৰ অসমতটো মানে বহুত ঘূৰাৰ জোগা আছে, অসমৰ বাহিৰে আছে আৰু ভূটান গৈ পাইছে নেকি আপুনি?
অঁ মই এতিয়া সেইটোৱে কম বুলি ভাবিছিলোঁ, নাই বাৰু বহুত দূৰ নহয় নহয় জানা নাই।
নহয় মই তিনিবাৰ গৈছো বহুত ভাল প্লেছ হয়তো।
কেনেক কোন ফালৰ পৰা যাইছে?
মই হেৰি ভিতৰত সোমাইছিলো, মোৰ স্কুল ট্ৰিপত লৈ গৈছিলো ন তিনিবাৰ গৈছিলো মই। মই এবাৰ ভিতৰত সোমাইছিলো ভিতৰত ইমান ধুনীয়া কি কব এটা পাহাৰ আছে ন। পাহাৰ চাৰি পিনে এনেককা ঘূৰি ঘূৰি উঠিব লাগে, এনেকা ঘূৰোৱা ৰাস্তা হয়।
অঁ।
এনেক উঠিব লাগে, আৰু ইমান মানে সেউজ চাৰিও পিনে বাছ সেউজীয়া গছ মানে আৰু
সিহঁতৰ মানুহ বিলাক মোৰ বহুত ধুনীয়া লাগে। চাওঁতে চাইজ বিলাক একে থাকে ন, এটা দেখিম বহুত ধুনীয়া লাগে। চাওতে আৰু সৰু ইহঁতেও একদম বহুত ঘৰ বনাই উ, বাঁহেৰে, মাটিৰে খুবেই ধুনীয়া লাগিছে। মই গৈছিলো। তাত চাইছো। হা
ওৱেডাৰটো কেনেকুৱা?
এনেওটো বহুত ধুনীয়া। ভূটানত এটা হেৰি আছে নহয় এ, ব্লেক ৰিভাৰ বুলি কয় এটা ব্লেক ৰিভাৰ এটা আছে। সেইটোত সেইটোতো গৈছিলো। সেইটো বহুত ধুনীয়া চাওঁতে ৰিভাৰটো মানে পানীতো ঠিকেই আছে। কিন্তু এনেকুৱা ব্লেক দেখা যায় আৰু দেখাত অহ,
অহ', মই ভাবো ভূটানৰ কথা মানে বেছি দূৰ নহয় হয়। ওচৰ হয়। ধুনীয়াকে আৰাম চে গৈ মেলি আহিব পাৰিম।
যাব পাৰি আৰামত মানে একদিনত যাই ঘূৰি আহিব পাৰি। টেনশচন নাই।
উম', সেইটো কাৰণে ভাবি আছো কথাটো
অহ', সেইটো ক'ত ক'ত যোৱাটো আমাৰ বেছি ভাল হয়। সেইটো ভা ভাবিলে ভাল এতিয়া মানে আমি গতেকেইতা যদি যাও একেলগে প্লেন কৰি ভাল লাগিব। তাতে ফুৰিলে ন বহুত দিন হ'ল কৰবাত যোৱাও নাই। বহুত দিন হল ক'ৰবাত যোৱা নাই ভাল লাগিব উম,
উম', যোৱাই নাই। কিমান দিন একো মানে ফুৰাই নাই।
আৰু এই জব চবত কৰি কৰি থাকিলে, আৰু মানে টাইমে নাপাওঁ ন
অহ', সেইটোৱে মেইন কথা
উম',
চবৰে,
এতিয়া মানে অশান্তি লাগি যায়। ফুৰিব তাকে তাৰ পিছতে অকমান গলে মানে ৰিফ্ৰেচ হৈ যায় ন, মাথাটো ভাল লাগে। কামত আহি
অ', আৰু ফ্ৰেছ হৈ যায়। মাইণ্ড টো ফ্ৰেছ হৈ যায়, আকৌ মুড টো ভাল থাকে আৰু হয়নে, আৰু কৰবাত ঘূৰবা যাবা লাগে। ইমান ধুনীয়া ধুনীয়া প্লেচ আছে। আমাৰ ইয়াত আমি ক'ৰবাত যোৱা যায়ে পোৱা নাই। গুৱাহাটী চাইন্স মিউজিয়ামত গৈছিলা জানো?
নাই যোৱা।
যোৱা নাই নেকি? এতিয়ালৈকে সেইটো কিন্তু ভালে আছে। প্লেচ এনেই আমি এদিন নৰ্মেল দে এদিন যাব পাৰিম।
উম', এদিন ডিউটিৰ পৰা আমি যাম আকৌ ফ্ৰেঞ্চি বজাৰ যাম।
অ', ডিউটি বাজাতেন পাঁচটা বাজাতে শেষ হয়। ডিউটি আমি ৰাতি আঠটা আঠটালৈকে নটা লৈকেতো ঘূৰবাই পাৰিম অ,
অ', আৰামচে ফুৰিব পাৰি কিনো কথাটো
কি আছে। অ, কলাক্ষেত্ৰ আছে। ওচৰত আৰু বহুত দিন হল মই ইয়াতে গুৱাহাটী অহাৰ পিছত মই এতিয়ালৈকে যুত যোৱাই নাই। সেয়ে একদিন আগতে গৈছিলো আহিছিলো। তেতিয়া বহুত দিন যোৱা নাই।
উম। তোমাৰ ঘৰত গৈ, ফ্ৰেছ- ছ্ৰেছ হৈ ধুনীয়াকে আমি ওলাই যাব পাৰিম।
অহ, আৰামত আহি কেনে পুৰা ফ্ৰেছ- শ্ৰেছ হৈ ৰেডি -চেডি হৈ আৰামত ওলাই যাব পাৰিম। মাক লৈ ইয়াৰ পৰা এদিন প্লেন কৰক, বলক যাও। অহ- অহ।
উম, তেনেকে যাব লাগিব। মানে ভাল লাগিব আৰু, মনতটো ভাল লাগিব।
অ, এ তুমি ড্ৰেছত থাকে ন, গোটেই দিনটো কামৰ প্ৰেচাৰ এইটো প্ৰেচাৰ, সেইটোৰ প্ৰেচাৰ, কমচে কম মানে তাত ফুৰিলে অলপ মানে মাইণ্ডটো অলপ ফ্ৰেছ হৈ যাব, ভাল লাগিব।
উম, সেইটোৱেটো। তাৰপিছতে হেৰি, এতিয়া কি কৰিলো? আজি ক্লাছ নাই তোমাৰ।
আজি ক্লাছ মোৰ নাই। আছিল। মই আগৰ সেইটো এতিয়ে কৰা নাই ন, আগৰ কেইটা ৰেকৰ্ডেড আছে, সেইকেইটা কৰিম। আৰু আপোনাৰ ছোৱালী স্কুলত কেইটা, কেই তাৰিখৰ পৰা আৰম্ভ হ'ল? ত্ৰিশ তাৰিখ ন, অ, টুৱেণ্টি নাইনত আৰম্ভ হ'ব। উম, ভালেই ভাল। তাক, তাইক মানে ভালকে পঢ়োৱা ক'ব এতিয়া। আৰম্ভ হব ফাৰ্ষ্টৰ পৰা ভালকে পঢ়। বহুত
উম, সেইটোয়েটো তেনেকে পঢ়ি আছে। পঢ়ি থাকিবলৈ কৈছোঁ। সেইয়ে, একবাৰ কষ্ট কৰি পঢ়ি ললে, উম। হয়, ভালকে পঢ়ি ল'লে আৰু দিগদাৰ নহ'ব আৰু পিছত।
দিগদাৰ নহব পিছতো অ, হয়। সেইটোয়ে কৈছো ভাল
অ, তোমাৰ ক্লাছ বোৰ কৰি ল'ব লাগিছিলে আকৌ।
অ, ৰেকৰ্ড আছে, মানে আৰু নেক্সট নেক্সট মান্ত পৰা আৰম্ভ কৰিম। অ, হেল্ল'।
অ, নেক্সট মান্থৰ পৰা কৰিব, হেল্ল'।
নেক্সট মন্থৰ পৰা আৰম্ভ কৰিম।
উম, কৰা- কৰা, এইফালে মানে পাইছো- পাইছো।
টাইমটো মানে নষ্ট নকৰিবা আৰু। শুনিছা নাই?
টাইমটো এনে নষ্ট নকৰো আৰু। উম, টাইমটো মানে নষ্ট নকৰো কৈছোঁ আৰু। যে, নেক্সট মান্থৰ আৰু ভালকে আৰম্ভ কৰিম।
উম, পুৰা ধুনীয়াকে পঢ়ি মেলি। আজিৰি কৰি নিজক মানে পুৰা, হেৰি কৰিব লাগিব আৰু।
অ।
আৰু কিমান দিন লাগিব, তোমাৰ এইবোৰ ৰেকৰ্ডেডটো কমপ্লিট কৰিবলৈ?
ৰেকৰ্ডেডটো আপোনাৰ কমপ্লিট কৰোতে ইমান দিন নালাগে মোৰ। মানে ধৰি লওক অ, দুসপ্তাহ মানত হৈ যাব ক্লিয়াৰ মোৰ। পোন্ধৰ দিন মান লাগিব। কিন্তু মোৰ জব কৰি আছো ন। ডেইলি জবত যাওঁ, আহো। তাৰপিছত, নহলে যদি এনেকা মানে ছুটি লৈ কৰোঁ পালো হয়, তেনেহ'লে কেইদিনতে হৈ গ'ল হয় মোৰ। কাৰণ ডেইলি উম মানে পুৰা টায়াৰ্ড হৈ থাকো, আহো তাৰ পিছত আকৌ ক্লাছ কৰিব লগা হয়, ন। সেই কাৰণে, তি একো ৰিজাইন দি আছে, মানে সি ক্লাছৰ কাৰণে দি আছে বোলে, একদম ভালকে ক্লাছ-চ্লাছ কৰিব আৰু।
কোনে?
চিন্টুৱে?
এ, নিদিয়ে এনে কৈছে, সি।
নিদিয়ে নেকি?
মোকোতো কৈছিলে সি, এনেকে বোলে ৰিজন দিম, তাৰপিছতে অ, ক'ত দিব, এতিয়াতো দেখোন ফ্ৰিয়ে দেখিছোঁ, দেখোন আকৌ কথাটো
আচ্ছা, আ
নাজানো বাৰু তেতিয়াতো কৈছিলে কথাটো কৰিম, কৰিম বুলি, এতিয়া ইমান এটা চিয়ৰ নাই। যি কৰক, জোনে যি কওঁক নকওঁক তুমি মানে, নিজৰটো এদম কমপ্লিট কৰা আৰু পুৰা, প তেতিয়াহে তুমি ঘৰখন বুজিছা নে নাই?
অ, অ, মোৰ
নহ'লে ইমান কষ্ট কৰি তুমি নিজে কাম কৰি পঢ়িছা। সেইটো লৈছা, ধেমালি নাই?
অ, সেইটোৰ কিস্তি-চস্তি দি আছোঁ, আকৌ ক-কম্পিউটাৰ কিনি আছোঁ, কৰিবটো লাগিবই ন?
কৰিব লাগিব, এইটোৱে, তাৰপিছতে এইটো এই এইটো কথাটো বেলেগ হ'ল ন? এতিয়া, এইটো এইটোতো, আকৌ অকল আজি, মনিতৰহে আহিছে ন, কালি?
অ, মনিতৰ আহিছে জাষ্ট। এতিয়া চি, পি, ইউ, টো আহোতে মানে, নেক্স মান্ঠৰ চেলাৰী পোৱাৰ আগতেহে এয়া, অৰ্ডাৰ দিম বুলি। ভাবি থৈছোঁ কোনটো দিম, এম, বিচাৰি-চিচাৰি থৈ দিছোঁ। সেইটো সেইটো আপোনাৰ এইট, থাউজেণ্ড ফাইভ হানড্ৰেট আহি যাব। ৰেম-চেম ভালেই আছে আকৌ, ফৰ্থ জেনেৰেচনৰ হয়। ভালে আছে, সেইটোত চলিব আৰু ভালকে।
উম,
সেইটো কাৰণে, এইবিলাক চব পাৰো।
উম, উম, পঢ়ি মেলি আজৰি হ'লেও ইমান খিনি কৰিছা যেতিয়া, এতিয়াতো সেইটো ঘৰতে থাকিবা আৰু ন?
কি হৈছে?
তাতে থাকিবা, এতিয়া তুমি?
হয়, ইয়াতে থাকিম আৰু ক'ত যাম।
উম, এতিয়া হেৰিটো কেনেকুৱা? ঘৰটো কেনেকুৱা আছে, এনে ভাল আছেনে জেগাটো এৰিয়াটো?
ভালে আছে, বেয়া নহয়। মইতো আ, পুৰা ৱাল-চোৱাল পুৰা কালাৰ কৰি লৈছো। কালাৰ কিনি মই, নিজে পেইণ্ট কৰিছো।
আকৌ তুমি কৈছিলা যে, হাতী-চাতী ওলাই বুলি, সেইটো চাইডত ওলায়ে ন?
হাতী-চাতী ওলাই বাৰু, কিন্তু এইবিলাকত এনেকুৱা প্ৰব্লেম নাই, মানে এইফালে নাহে, আমি য'ত থাকো ন, সেইফালে নাহে।
অ,
মানে সেই বজাৰৰ সেইফালে ওলাই, এইফালৰ পৰা গুচি যায়। আৰ্মী কেম্প আছে আৰ্মী কেম্পৰ সেই চাইডেদি গুচি যায়। ইয়াতে নাহে।
অঁ! আ অঁ! সেইটোৱেই। ওচৰত সামৰি মানে যদি, এই গৰমটো সিমান এটা অসুবিধা নহয়গে বাৰু।
উম-উম।
ঠাণ্ডা দিন হ'লে অকমান মানে দিগদাৰ হ'ব।